হেল্ল'।
অ' শুনা পাইছানে? অ'। ময়ো পাইছো দিয়া, এই যোৱাকালি মানে ভাত জাষ্ট এই মাত্ৰ খাইছো।
অ-অ এক মিনিট ৰবা।
অ'। অ
অ কোৱা।
অ এই যোৱাকালি এ মানে বহুত আ ব্যস্ত হৈ গৈছিলো তো।
উ মই গম পাইছো, মানে অ নোৱাৰিও দিয়া সেনেকে, এটা কামত থাকিলে।
অ তাকে, মানে গাড়ী, অ, মানুহ লেবাৰ মিস্ত্ৰীও ৰাতি শুই যায় ন। কোনে আৰু উঠি আহিব গাড়ী জুখিবৰ কাৰণে। ত' এইটো কাৰণে মই আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ এটা আছিলে আমি দুটাই উঠিলো ওপৰত উঠি কেনে জুখি চুখি ভিডিঅ' চিডিঅ' বনাই, মালিকক দি তেনেকে আহিছো, তাৰপিছত ঘৰত
অ অ।
আহি আৰু কল কৰা নহ'ল।
নাই মই চাগে তেতিয়ালৈকে নাই অ, তুমি কেইটামানত আহিছা ৰাতি?
মই চাৰে এঘাৰটা।
অ' অ', আহিছে তাৰে পিছত তেন্তে।
উম, মানে লগা লগ আহিছো।
উম উম।
বেছি দূৰ নহয় ন, ওচৰতে।
অ' অ'।
দুই মিনিটৰো ৰাস্তা নহব চাগে।
বেছি, অ'।
খোজকাঢ়ি গলে অলপ টাইম লাগি যায়, পাঁচ মিনিট মান।
আচ্ছ, ঠিকে আছে। মই মানে, ধৰা গাড়ীৰ ভাড়া ইমান নাযায় চাগে, ন।
নাই নাই, একদম ওচৰত।
ভালে চোন।
হা, আমাৰ ইয়াৰ পৰা দেখাই পায় বিল্ডিংটো।
অ ভালেই দিয়া
মানে বেছি দূৰ নহয়।
উম
খালি অৱস্থা বেয়া হৈ গৈছে।
অ'।
নাজানো, ক'ত বা কি দুখ পালো ভৰিত। গমেই নাপালো, এতিয়া চাইছো যে দুপ পোৱা আছে, অ মই ভাবিছোঁ ভৰিতো চব বিষাই আছে, আজি বহুত ভৰি বিষাই আছে, তাৰপিছত এনেই মানে ভৰিতো, ভৰিৰ ওপৰত উঠাই বহিছিলো চেয়াৰত, চাও যে এই ব্লডটো কৰ পৰা ওলাইছে। উম এনেকা এ' এতিয়া বিষ পুৰা খোজ কাঢ়িবও পাৰা নাই।
সে নহয় তোমাৰ সেয়া দামপাৰত উঠোতে নহয়তো কবাত সেনেকে নামোতে দুখ পাইছা ইমান তোমালোকৰ ইমান গুৰুত্ব নিদিয়া ন
নাই নাই নহ আজিৰ দোষ পাইছো যোৱাকালি পোৱা নাই।
আজি পাইছ
আজি পাইছো ক'ত বা পালো মই বুজি নাপালো।
উম
বৰষুণো দি আছিল ন
অ বা আজি অ ন এবাৰ দিলে বৰষুণ আকৌ কমিল আকৌ দিলে আকৌ কমিল
তাকে তেনেকুৱা হৈছে।
মই জানা পৰলোত মোৰ এটা টিউচন আছিল তাৰ পাছত মই আকৌ ষ্টুডেণ্টটোক ফোন কৰি সুধিলো বৰষুণ দিছে নি আ অ মেম আপুনি নাহে ন? মই কৈছো বৰষুণ দিনা আকৌ মই ফচি যাও নেকি, সি কি কয় নহ নহয় মেম আপুনি ফচি যাব। কষ্ট হ'ব আপোনাৰ নালাগে আহিব বোলে।
এইয়ো খুচিয়ে আৰু
সি শুইছে সেইকাৰণে মানে সি বৰ ভাল পালে মই নাযাওঁ বুলি কোৱা। মই নাযাও নগলো কিন্তু বতৰ ভাল কৰিল জানা তাৰে পিছত এটোপালো পানী নাই বৰ
অ নাই নাই। মানে বেছি জোৰকেও দিয়া নাই লাহে লাহে দি আছে।
অ এবাৰ দিছিলে মই ঠিক ধৰা এই চেক্টৰটো কোৱাটাৰত মানে গৈছিলো আৰু ৰি এ আহ ৰিফাইনেৰী কোৱাটাৰত
আ
যাওঁতে মানে মই জাষ্ট গাড়ীৰ পৰা নামিছো সেই সিহঁত পৰৰ কোৱাৰটাৰৰ যিটো গেৰেজ গেৰেজটো সোমাব লৈছে ইমান জোৰত দিছে আমাৰ গেৰেজটোত ৰখিব লগা হৈ গৈছে। মানে ভিজি যাম আৰু পুৰা।
অ তাকে মইতো অ কোৱা কোৱা
মই মানে গেৰেজটো খোজকাঢ়ি আহি ইহঁতৰ কোৱাটাৰত উঠিম তেতিয়ালৈকে বৰষুণ শেষ।
উম অ ছা ছাতি এনিটাইম লগতে ৰাখিবা।
সেইটোৱে মানে তুমি ভাবা মই গেৰেজটো খোজ কাঢ়ি আহালৈকে যদি বৰষুণে শেষ ছাতিটো টানি কি কৰিলোঁ হয় মই মই মানে সেইট মই মানে সেইকাৰণে অৱশ্যে ভালো হ'ল।
নাই এই এই একেদিন আৰু ভৰসা কৰিব নোৱাৰি। উম বতৰক ভৰসা একেবাৰে ভৰসা কৰিব নোৱাৰি।
উম আজি আকৌ ৰথ যাত্ৰা যেন
হেল্ল'
ৰথ যাত্ৰা ন আজি
অ, ৰথ যাত্ৰা আছিলে।
হয়
আমাৰ ইয়া আমাৰতো ইয়াতে হৰে কৃষ্ণ মন্দিৰ ন।
উম
মইতো অ মই মানে আই আই টিত গৈছিলো।
উম
আহ, তোমাৰ আমিনগাঁও চাইডেদি নতুন ব্ৰিজ হয়। ত', ছা মই ভাবিছো, প্ৰথম প্ৰথম মই বিনা হেলমেটত গৈছো
উম।
বিনা হেলমেটৰ পৰা আহি-আহি এ বুব উম আমাৰ ইায়াতে ব্লু-ডাৰ্ট আছেতো। তালৈ তালৈ পাইছো, চাওঁ যে পুলিচৰ গাড়ী, আকৌ বেক মাৰিছো।
বেক মাৰি কেনে আৰু কিমান দূৰ লৈ আহিছো মই, গৌৰীপুৰলৈ। আহি কেনে আকৌ হেলমেট লৈছো ঘৰৰ পৰা। হেলমেট লৈ কিনে আকৌ গৈছো, মই ভাবিছো পুলিচ কিয় ৰখি আছে ইয়াতে তাৰপিছত গম পাইছো যে ৰথ যাত্ৰা।
উম।
মানে পিজ্জা ল'ব গৈছিলো।
অ'-অ'হ।
ডাঙৰ বাইদো আহিছে ন।
অ'।
একো নোখোৱালেও আকৌ বেয়া কথা।
অনলাইন স্বিগী নাযায় নেকি তাত?
হা?
চুইগী বা সেয়া নাযায়?
আহে কিন্তু, কিন্তু এই পকেট পিজ্জা যে
অ'হ।
পকেট পিজ্জা, গুৱাহাটীতো আছে বাৰু পকেট পিজ্জা, ইয়াতেও খুলিছে।
আচ্ছা।
তাৰে পৰা লৈ আহো অ', মানে আহ যোনটো চুইগী বা জমটোৰ পৰা যোনটো আহে হেতো খাই, খাই কেনে ইমান টেষ্ট নাপায়।
আচ্ছা
তুমি পকেট প্ৰেজাৰ, পনীৰ পিজ্জাটো ট্ৰাই কৰিবা।
মই পিজ্জাএ নেখাওঁ।
নোখোৱা নেকি?
কিবা আটা ৰুটি চবোৱা যেন পাওঁ।
ন-ন মই চাজেষ্ট কৰিম এইটো। তুমি পকেট পিজ্জা, যোনটো পনীৰ পিজ্জা হয়
হ'ম।
বেছি, বেছি নলয় নব্বৈ নব্বৈ টকা লয়।
অ' অ'।
মানে বহুত, মানে বহুত টেষ্টি, গৰম-গৰম দিয়ে, বহুত মানে ভালাগে খাই, আৰৰ্ পিত আৰ্ পিতাকো খুৱাইছো নহয় ইয়াতে, তাইতো উম, মানে একদম চিকেনো খোৱালো, তাই কৈছে চিকেনতটো ইমান ভাল লগা নাই, পনিৰটো বহুত ভাল বোলে।
অ'হ।
মানে, ক তোমাৰ এই ভালেখিনি পনীৰ দিয়ে। আৰু চিজো বহুত ভাল দিয়ে, ইমানতো চাই চাগে ডমিনোছতো নিদিয়ে।
নিদিয়ে আজিকালি দমিনজত এই মই ৰিচেণ্টলি অলপ কৰ এজনীৰ লগত গৈছিলো
হয়।
তাই মানে ক'লে যে, নহয় মই ডমিৰেজতে খাম, মই কলো যে মই পিজ্জা নাখাওঁ তাই নহয় খাবই , তাৰপিছত অ ঠিক আছে হ'ব আৰু গলো, গৈ সেইকাৰে পইচা তইয়ে দিবি তইে খাবি মই অকনমান খাম আৰু নামত তাই হ'ব। কলোঁ, কি জানানে চাইদটো এই যে আমাৰ আপাৰ যিটো ধৰা যদি আমি মোতাকে বেলোঁ আৰু, যেনেকুৱা লাগে একদম তেনেুৱা লাগিছে মই এনেই বেয়া পাওঁ। তাতে আৰু সেইখিনিয়ে মানে সেনেকুৱা টাইপে দিছে।
উম।
তাৰপাছত আৰু মই কৈছোঁ এইকেইটা চিকেনৰ পিচ খাব কাৰণে তই এশ দেৰশ টকা তাত দুশ টকা ভৰিছ। তাতকে ঘৰত যদি দেৰশ টকাৰ চিকেন নিলী হয়, ওৱান ফিফটিৰ চিকেন নিলী হয়, গোটেই ঘৰখনে খাব পাৰিলে হয়।
টকেটো। আৰু ডমিনজৰ তোমাৰ এই আহ পঞ্চাশ টকীয়া অ, গিফ্ট ফৰ্টি নাইনৰ যে হেৰিটো যে পিজ্জাটো যে?
উম।
আজিকালি ই এইটোৱে আহ তোমাৰ নব্বৈ টকা নে কিমান টকা গৈ পাইছে, অৰ্ডাৰ দি যদি খোৱা।
এনেই দিয়ে নাম। উম, কোনে খাব এটো?
মানে ফৰ্টি নাইন এতিয়া নামৰে ফটি নাইন।
উম, তাতে জি এছ টি লগাব টেক্স লগাব।
অ, তাকেই তো ইমান মানে
আৰু জানা সেইবাৰ আমি অ', আমি গৈছিলোঁ যেতিয়া আৰু। উম, আমাক কি কয় তোমালোকে কিবা ড'নেশ্যন দিব বিচাৰা যদি দিব পাৰা দেই। ইয়াতে হা, ফিফটি ৰুপিচৰ। তৰন ডাউনত দিব নোৱাৰা আপতে দিব লাগিব। কিবা আমি অলৰেডি তোমাৰ ফানৰ পৰা এটা থাৰ্টি ৰুপিচ ললোঁ, মই কৈছোঁ মইতো দনেচন দিব খোজা নাই, মই নিজে ভিক্ষাৰী মোক দিয়ক। তাৰপিছত অ', কছে নাই-নাই সেইটো মানে আমাৰ ইয়াৰে ৰুলে হয় মানে কেতিয়া জানা যেতিয়া আমাৰ মানে খোৱা লোৱা শেষ আৰু। তাৰপিছত মই তাৰ মুখৰ ফালে চাই কৈছোঁ, তইতো এনেও দানি মানুহ দেই আৰু পঞ্চাশ টকা থাৰ্টি এটা আৰু। তেতিয়া তাইৰো খং উঠিল পিছত নাহুৱে ৰ। মই বোলোঁ যাবি আকৌ। মইতো ডাইৰেক্ট কৈ আহিছোঁ। মই আমি নিজেই ভিক্ষাৰী পইচা খুজি কিনে আনো ঘৰৰ পৰা আৰু বোলা আমাৰ ওপৰতে মানে হিয়াক দিবৰ কাৰণে আমাৰ পৰাই লৈ। হাৰে সেইটোতো নিজৰ ইচ্ছা হব লাগে ন নিজি মতে দিব লাগে। এই নুনমাটিত আছিল দিয়া।
নুনমাটিত ন? আচ্ছা।
পাছত আৰু মই কৈছোঁ এইটো যে ইহঁতে এনেই লৈছে জানা, এইটো একো মানে সেয়া নাই ৰিচিপট নাই হেৰি নাই একোৱেই নাই।
উম।